হেল্লো'?
অ শুনিছা?
অ শুনিছো তুমি?
উম অ শুনিছা।
উম উম।
কি কৰি আছিলা?
মই এনেই আছিলোঁ, তুমি?
অহ ময়ো এনে
কিয় অ, ক'তো ফুৰিব মাৰিব যোৱা হোৱা নাই?
অ
অ
নাই মোৰ ইমান ফুৰিব যোৱা নহয়, অ মাজত তে এবাৰ লগৰ কেইজনীৰ লগত অহ ওচৰতে গৈছিলোঁ। আহ খামৰেংগা আহ এত এটা জেগা আছে। অ লগৰ ছোৱালীকেইজনীৰ লগত। শুনিছানে?
অ ক'ত গৈছিলা লগত লগত
হামৰেংগা বুলি এটা জেগা আছে, মানে আহ তাতে এখন ৰিজৰ্টত গৈছিলো চন্দ্ৰপুৰ নাপাওঁতে। শুনি আছা ন?
উহ, গোটেই লগৰ দাই দেখোন একে লগতে ফোন মাৰিয়ে আছে কি হৈছে জানো পাই? ইটো ই তে কেনে নো
অ অ সেইটো কাৰণে চাগে আৰু বাৰে - বাৰে লগাই হয় হেল্ল'!
অ তোমাৰ এই লগৰ এটা ফোন মাৰিয়ে আছে।
অ অ তাক এনে আম তুমি আ হোৱাটছএপত মেছেজ দি ক'ব পাৰা, ব্যস্ত আছো। নহলে তুমি এনে এবাৰ আম মানে হোৱাটছএপত ক'ব পাৰা তাক ব্যস্ত আছো নহ'লে ভাবিব কিয় বা উঠোৱা নাই?
অঁ নাই নাই মই ফোনটো ধৰি কৈ দিলোঁ তাক।
অ অ ঠিকে কৰিছা।
ক'ত গ'লা ফুৰিবলে লগৰ খিনিৰ লগত?
খামৰেংগা বুলি এ এটা জেগা আছে তোমাৰ চন্দ্ৰপুৰ নাপাওতে। নাইংকি হৈ যায়। তাৰে ৰিজৰ্ট এখনতে গৈছিলো, অ ভালে লাগিলে। ইমান দিন মূৰত আৰু মানে ওচৰতে একেটা জেগাতে গৈ থাকেও ভাল নালাগে ন সদায় - সদায় বোলো ক'ত লগ ধৰো অ কাৰোবাৰ ঘৰত গৈ পানে এনেকে মানে সদায় সদা এনেকে ঘৰতো যাব ইচ্ছা নাযায় তাহাতৰো মানে অ ডিষ্টাৰ্বো হয় ঘৰৰ বেলেগ মানুহৰ এনেকে অলপ, মানে হাঁহি ফূৰ্তি অলপ মানে আমাৰতো এনেকুৱা হয় ন কথা পাতোতে পাতোতে মাতটো ডা ডাঙৰ হৈ যায় তাৰপিছত আকৌ মানে বাকীবোৰৰ চব ডিষ্টাৰ্ব হয় তেতিয়া ঘৰৰ বেলেগ
হা সেইটো হয় বাৰু লগৰখিনিৰ লগত থাকিলেনো বহুত কথা ওলাই গৈ থাকে লাহে লাহে
সেইটোৱে আৰু
উম
মানে আমি একদম মানে খোলা হৈ যাও ন তেতিয়া লগৰখিনিক লগ পালে
উম সেইটোতো হয় বাও
উম উম
নহবা আমাৰ ইফালে আহিবা ফুৰিবলে
অ তোমালোকৰ ফালে মানে অ অ কি আছিলে জেগাটোৰ নাম?
অ গহপুৰ বৰঙাবাৰী।
অ, অ।
তোমাক তেতিয়া মই। তুমি সেই সময়ত আহিব পাৰা আকৌ দেই অৰুণাচলৰ জিৰ' ফেষ্টিভেল।
অ শুনিছিলো মই।
উম তোমাৰ এই বিদেশী গায়ক বিলাকো আহে আমাৰ অসমৰ থলুৱা বিলাকো যায় তোমাৰ ভাৰতবৰ্ষ খিনিও আহে গোটেই
অ অ
নহবা তুমি আমাৰ এইফালৰ পৰা নামচাই ফুৰিবগে পাৰা জিৰ' ভেলী তামাৰ তোমাৰ বহুত জেগা আছে আমাৰ এইফালে
ভালে চোন
উ বহুত ভিলেজ আছে তুমি ঘুৰিবলে আৰামছে পাৰা। আকৌ টাৱাং যাওঁ বুলি ক'লে টাৱাং যাবও পাৰা আমাৰ এইকনৰ পৰা।
অ
উম চেলা পাছ তেল পাছ এনেকে চব যাব পাৰা অ।
এইবছৰ অলপ মানে। মোৰ মানে ইমান বাহিৰত ওলোৱা হোৱা নাই কাৰণ আহ। মানে পৰীক্ষা বোৰৰ কাৰণে বেছি ধ্যান দিব কৈছে ঘৰত। সেইকাৰণে মাহেকত এবাৰহে কৰ'বাত ওলোৱা হয় চাগে ঘৰৰ পৰা।
অ হয়টোও হয় বাৰু দেই তোমাৰ যিমানখিনি তুমি। কচিং লৈ থৈছা কিবা লৈ থৈছা। সেইকাৰণে অলপ দিগদাৰো হয় তোৰমানে। এদিন যদি খতি কৰি দিয়া হয় বহুত খতি কৰি দিয়া হয়।
সেইটো হয় মানে পঢ়াত। মানে নিজৰ ওপৰত কথা আৰু তুমি যদি ভালকে সদায় পঢ়ি যোৱা তেতিয়া। ঠিক আছে, নহলে আৰু মানে সেইটো বেলেগে কৰিব নোৱাৰে ন।
হয়টোতো হয় নিজৰটো নিজৰ সদায় দেই।
উম।
তুমি নিজৰটো যিমান। ৰাখিব পাৰিবা বজাই ৰাখিব পাৰিবা তোমাৰ কাৰণে নিজৰ কাৰণে ভাল। তোমাৰ ভৱিষ্যতটো উজ্জ্বল হৈ গৈ থাকিব।
উম। অ' ভাল এটা চৰকাৰী চাকৰি পায় পালে মানে নিজেও অলপ মানে অ' ওলাব পাৰিম ভালদৰে। আগতে কলেজ বুলি ওলাইছিলোঁ, এতিয়া কলেজ শেষ হোৱা পিছত কচিঙৰ কাৰণে ওলালোঁ তাৰ পিছত যোৱা ক্লাছো লাহে-লাহে খতম হ'ল, আকৌ ঘৰতো অলপ মানে এই অসুবিধাবোৰ হৈ থাকে ন' মাৰ বেমাৰ, দেউতাৰ বেমাৰ। ওলাই
তাকে-তাকে।
উম।
এতিয়া আমিতো বুজি পাওঁ আমাৰ আমাৰো একেই বাৰু।
উম।
তোমাৰ আমাৰ বেলেগ বেমাৰ বেলেগৰ বেমাৰ নাই বাৰু আমাৰ মাৰে ওলাই থাকে আৰু বেমাৰ।
অ'।
ইটোৰ পিছত সিটো হ'ল, সিটোৰ পিছত সিটো হ'ল, তাৰমানে তেনেকেই থকা হয় আৰু।
অ'। আৰু মানে অ' কোনোবা নাই কোনোবা সেইকাৰণে ঘৰত থাকে এইবাৰ লগাম।
অ' হ'য়তোটো হ'য়তোটো সঁচা কথা আৰু দেই সেইটো মই মিছা ক'ব নোৱাৰোঁ। এতিয়া ভণ্টি যে ওলাই যাব আমাৰ পঢ়িবলৈ তোমাৰ দৰং কলেজলৈ।
অ'
তাইটো তেজপুৰত থাকিব আৰু। যি হ'লেও মই তোমাক কৈছিলোৱেই আগতে। শেষত কিলোমিটাৰ মাজত থাকি যায়।
অ'-অ'।
এতিয়া তোমাৰ এনেকুৱা হৈ যাব মানে ভন্টি যেতিয়া গুচি যাব
অ'।
তাৰপিছত তোমাৰ এতিয়া এনেকুৱা হ'ব, মাৰ লগত কোনোবা এটা লাগিব দাদা থাকিব লাগিব নহ'বা মই থাকিব লাগিব।
উম-উম।
মই-মই এতিয়া গম পোৱা গৈছেগে যে দাদা নাথাকে মই হে মাৰ লগত থাকিব লাগিব আৰু।
অ' তোমাৰ ওপৰত মানে চব পৰি গ'ল।
উম তাৰমানে দা দাদা তোমাৰ বেপাৰৰ হেৰিত য'ত-ত'ত ঘূৰি ফুৰে গোটেই অসম অসম ঘূৰি ফুৰা নিচিনা হ'য়।
অ' এতিয়া তেওঁৰো মানে বেপাৰৰ ফালে গৈছে যেতিয়া মানে সেইতোটো যাবই লাগিব‌ উপায় নাই।
সেইটোৱে। তোমাৰ তাৰমানে এতিয়া এনেকুৱা দেতাৰ চাকৰিটো হোৱা নাই বাৰু ভণ্টীয়ে সেইটো চাকৰি হেৰি কৰিম বুলি কৈ আছে। তোমাৰ তাৰ উপৰঞ্চি পেঞ্চনটো পায় বাৰু দেই মায়ে।
অ'
তথাপিও তাৰমানে যি হ'লেও, উম। নিজৰ-নিজৰ ভাগে নিজে-নিজে চলিব লাগিব ন', আমাৰো এতিয়া লাহে-লাহে বয়স বাঢ়ি আহিব নিজ নিজৰ দায়িত্ব বাঢ়ি আহিব।
সেইটোৱে-সেইটোৱে।
উম, এসময়তটো এসম‌ কোনোবা এসময়তটো দাদাও বেলেগ হ'ব হ'ব লাগিব, ময়ো বেলেগ হ'ব লাগিব, ভন্টিও বিয়া হৈ যাবগে লাগিব।
অ'।
হ'য়টো মানে এতিয়াৰপা যদি আমি ভাবি নাযাওঁ তেতিয়াহ'লে আৰু আজি-কালিৰ যুগটো হ'ল অকল পইচাৰ যুগ।
উম-উম-উম।
তুমি এতিয়াপা ভাবি গ'লেহে তুমি তেতিয়া হাঁ ভৱিষ্যতটো হ'বগে।
সেইটোৱে-সেইটোৱে চবফালে মানে দাম এনেকুৱাকে বাঢ়ি বাঢ়িব ধৰিছে।
আ, ক'বই লাগে আও।
পিছে অ, তুমি কি ভাৱিছা মানে পিছলে অ, কি লাইনত যাবা?
মই তোমাৰ পিছলে তাৰমানে আমাৰ মইটো এ এগ্ৰিকালচাৰ ভাৱ ভাৱি আছো দেই। তোমাৰ আমাৰ
ম-মাটি বহুত আছে। তাৰ মানে তোমাৰ ধানৰ ভাগে ধানৰ তাৰ উপ পইঞ্চও আমাৰ মানে হেৰি বেছি আছে তোমাৰ ফিচাৰী, মীন পালন তাৰমানে মাছৰ।
অ',
তোমাৰ মাছৰ ক্ষেত্ৰহে আমি বেছিকে আছো। তোমাৰ ম-মাছৰ লগতে তোমাৰ আমাৰ গাহৰি ফাৰ্ম আছে, ব্ৰইলাৰ ফাৰ্ম আছে, হাঁহৰ ফাৰ্ম আছে।
উম,
সেইখিনি মানে গোটেইখিনি মোৰ দায়িত্বত আছে বাৰু দেই। দাদাই এইবিলাক এক কোন আছে? এই গোটেইখিনি মই নিজেই মিলাই পেলাই ৰাখিবলগীয়া আছে, মানুহ ৰাখি থোৱা আছে।
অ', অ',
তাৰ উপইঞ্চে মই তোমাৰ ইলেক্ট্ৰিচিনিয়ৰ-ইলেক্ট্ৰিচিয়ান কাম কৰো, চলাৰৰ কাম কৰো।
অ', তুমি হেৰি আই টি আইত ক'ৰ্চ কৰিছিলা ন?
নাই-নাই আই টি আই নকৰিলো। মই আই টি আই কৰিম বুলি ভাৱি থ'লো।
অ', অ',
অ', অ', কিন্তু মানে এই দেতাৰ অকণ ঢুকোৱা পিছত মানে আমাৰ পৰিস্থিতিটো অকণ সলনি হৈ গ'ল।
অ',
অ, সেইকাণে নোৱাৰা হৈ গ'লো তাপা তোমাৰ ঘৰৰ দায়িত্ব আহি গ'ল দাদাই মোৰে ওপত। সেইকাৰণে মানে আমি সেইগিটালে যাবগে নোৱাৰিলো আৰু তাপিও মই এতিয়াও ভাবো তোমাৰ কৰিম বুলি।
অ, ঘৰৰ পৰা অহা যোৱা কৰিব পাৰিলে ভাল আছিলে তোমাৰ।
আমাৰ এইকনৰ আই টি আই কলেজ নাইয়ে আমাৰ ইয়া পা তোমাৰ আই টি আই কলেজ পঢ়িবলৈ হ'লেত তোমাৰ তেজপুৰ যাবগে লাগিব।
হয়। এতিয়া ঘৰতো কোনোবা থাকিব লগা হয়।
উম, কিন্তু এতিয়া সঁচা ক'বলে গ'লে তোমাৰ আই টি আই পঢ়িখিনি যিমানখিনি জানিলেহেঁতেন আই টি আইত যি কোনো এটা বিষয় হ কাৰণে জানিলেহেঁতেন, এতিয়া মই বহুতখিনি বিষয় কাৰণে জানো। তোমাৰ চলাৰৰ কথা জানো, তোমাৰ টেলিকম শুনিছানে নাই জানো?
অ, শুনিছো।
টা-টাৱাৰৰ লাইন।
অ',
হয় এইটোতো কৰিলো মই তাপা তোমাৰ হয়খিনি অভিজ্ঞতাও আছে তোমাৰ তাপা এইবিলাক তোমাৰ কাৰেণ্ট উৎপন্ন কৰা ডি জি, এনেকে কিবা কিবি হুন্দা চুন্দা।
উম-উম
সেইখিনিৰ ওপৰতো তোমা মোৰ ভালকে অভিজ্ঞতা আছে। ত বা এতিয়া ঘৰৰ ওৱেৰিং হ'ল কিবা হ'ল সেইখিনিৰ ওপৰতো অভিজ্ঞতা আছে।
অঁ।
এতিয়া মানে আই টি আই নকৰাকে মোৰ বহুতখিনি অভিজ্ঞতা হৈ গ'ল।
অঁ অঁ তুমি কিবা ডিপ্লমা কৰ্চ কৰিছিলা চাগে?
নাই নাই মই একোৱেই কৰা নাই মই মোৰ দাদা এজন আছিল দেই মিছা ক'ব নাযাওঁ।
অঁ অ।
দাদাজনে মোক গোটেইখিনি শিকাই দিলে। এতিয়া লাহে লাহে মানে মই এই হেৰিতোও শিকি আছো তোমাৰ মোবাইল ৰিপেয়েৰিং- চিপেয়েৰিং এইবিলাক। মাডাৰ বৰ্ড চাদাৰ বৰ্ড এইখিনি ৰিপেয়েৰিং কৰা।
অঁ অঁ এ অট' মোবাইল।
উম সইখিনি অট'মোবাইলৰ হেৰি লাইনতো গৈ আছো চব লাহে লাহে মানে শিক কি গৈ আছো আও যিমান পাঁও।
অঁ ঠিকে কৰি আছা বাৰু শিকি থাকিব লাগে যিমান পাৰা তোমাৰ নিৰ মানে ভাল হ'ব মানে ভৱিষ্যতৰ কাৰণেও ভাল হ'ব।
অঁ তামানে তোমাৰ এতিয়া বেছিকে গুৰুত্ব দি থাকো তোমাৰ চলাৰ আৰু বেটেৰীৰ ওপৰত।
উম, উম।
কিয়নো আজিকালিৰ যুগটো হৈছে তোমাৰ চ'লাৰ আৰু বেটেৰীৰ। ইলেক্ট্ৰিকৰ ওপৰত বেছি তোমাৰ আজিকালি ফকাচ হৈ গৈ আছে তুমি নিজে দে খিছা নে নাই নাজানো
উম উম উম দেখিছো দেখিছো।
উম।
আৰু